হেল্ল'।
হেল্ল'।
কি কৰিছ?
এইয়া ভাত বনাই আছো, তহঁতে কি কৰি আছ?
এইয়া ভাত বনাই আছো, কিহেৰে বনাইছ?
ভাত, দালি, ভাতকেৰেলা সেয়াই, তহঁতে?
ইমান দেৰিকে বনাইছ যেন ভাত?
এ এজুৱাই খালো, দুই নম্বৰ যোৱালে বনাইছে।
অ', আমি এক নম্বৰি জোৱালে বনাই হোৱা নাই। ইমান সোনকালে?
এয়া মিঠাতেল নাছিল ববাই এইমাত্ৰ ক'ত নো সোমা ব, মিঠাতেল নাছিল ভাত হল, ববাক আনিবলৈ ক'লো ববানো ক'ত সোমাই আছিল গে জানো। এতিয়া আহিছে হে, ভাত হ'ল এতিয়া ভাজি বনাম।, আহিলে এতিয়া।
ভাজি কি?
ভাজি কি বনাবি?
পুৱা কলা, পুৱা কলে আলুৱে ভাজো, তাৰপৰা মাছ। পাঁচতা মাছ আছিল, সেইয়া ভাজিম।
অ', দাদা কামলৈ গ'ল, নে নে ফিল্ডলৈ ক'বালে গল? আমাৰ মা
জানো দাদা ক'ত গল, অ'।
পেহা এতিয়া মাছলৈ গৈছেহে, মাছ পাই নে নোপায় জানো, হা?
পানী হৈছে, পানী হৈছে নে নাই?
ঢেৰ পানী। অকল আমাৰ এইডখৰতহে পানী নাই।
দাধৰা ফালে পানী হৈ আছে, ভিডিঅ' এটা পাইছিলো মোবাইল।
কিমান পানী, ইনষ্টা ফেচবুকত ভাইৰেল হৈ আছে।
অ'। অ', তহঁতৰ সেই চিলাপথাৰৰ দলং খন হে ভাঙিছে, তহঁতৰ তালে যাব নোৱাৰা।
চিলাপথাৰৰ দলংখন নহয়, চিমেন নদী দলংখন হে ভাগিছে।
অ' অ', অথনি লিপিকাই কৈছিল, বোলে অ' হেৰিয়ে কৈছিল, লিপিকা বায়ে।
দলংখনৰ এই এ সিফালৰ পৰা অহা মাথাটো ভাগিলে আকৌ।
অঁ, পেহীহঁতে কি কৰিছে?
পেহীয়ে সেই ভাত খাই পেলাই লেট্ৰিন কৰিব লাগিছে। গা ধুইছে।
তহঁতৰ ভাত খাইহে লেট্ৰিন কৰিব লাগে।
ওঁ, হোঁহ্ হোঁহ্, তাকেহে।
কালিও ভাত খাই হা লেটিন কৰিবলে গৈছে। খোৱা তাক হৈছে।
পেটে কৈছে আক' এতিয়া বল বুলি।
ৰাতিপুৱা কিহে খালি ভাত?
ৰাতিপুৱা ভাত কেৰেলা, আলু পিতিকা তাৰপিছত ভাজি আছিলে তেনেকে খালোঁ। এতিয়া দালি বনাইছে।
অঁ, ৰ'দ দিছে নে বৰষুণ দিছ? নাই যোৱা হালেই বোৱা নাই আমাৰ।
কে'লে হাল নেবাই নেকি? খুৰীহঁতৰ বালে দেখোন।
জানো আজি হাল বাম বুলি কৈছিল। নাজানোঁ বাই নে নাবাই। বোৱা আজি ট্ৰেক্টৰ পালে বোৱাম বুলি কোৱা শুনিছিলো। বায় এ নেবায় তেওঁহে জানিব।
অঁ, এতিয়া হালটো বায় দিলেহে মাটিকণ অকমান গেলি থাকিব।
ৰহ্! তহঁতৰ হেই এইটো কি বুলি কয়? মাইয়ে কালি ফোন কৰিছিল। আজি নাহো বুলি কৈছে কলিলেহে আহি
অঁ, আজি তই নাই কৰা নেকি?
আজি নাই কৰা। কালি সন্ধিয়া কৰিছিলোঁ।
মইহে কৰিব লাগিব। মই কালি নাই কৰা নহয়।
উম, সেই এই টি হে ইহঁতলে কৰিছিলি? তুল তুল বাহঁতলে। তুল তুল বাহ
কালি ভিন্দৌৱেহে কৰিছিলে ফোন।
তাহঁ
কালি ভিন্দৌৱে কৰিছিলে।
অহ্। কালি মোৰপৰা দুলো খুৰীয়ে কৰিছিলে বাও। ভিন্দৌৱে ধৰিলে কাৰণে পাছত কৰিম বুলি ক'লে।
অঁ'। কোনে পাছত কৰিম বুলি ক'লে?
খুৰীয়ে। তুল তুলবা নাছিলে হপাই মোবাইল থই গৈছিল নেকি দোকানলে?
নহয় তাহাঁতৰ মোবাইল দুটা হ'ল নহয়। তুল তুলবা নাম্বাৰত কৰিব লাগে আক'।
কৰিছিলো সেইটোতে। সেইটো থই গ'ল নেকি কালি নাজানোঁ।
অঁ।
উম।
ঘৰলে কেতিয়া যাবি?
জানো কেতিয়া যাওঁ। চুম কেতিয়া আহে।
চুমৰ লগত কি কথা আছে। দিনত এপাক গৈ আহিবিকে আক'।
হেই ইমান দূৰ, ধুনুহঁত স্কুল গ'ল চাইকেল নাই।
চাইকেলখন, কালি দেখোন যাব পাৰিলি হেঁতেন দেইবাৰ। তাইকে লৈ পেলাই ঘৰতো চফা কৰি থৈ আহিব পাৱ।
চফাই আছে। মই সেইদিনাখন ঠাইমুচি থৈহে আহিছোঁ। ঠাইমুচি মানুহ থকাই নাই ইয়ালেহে আহিছোঁ।
হাতৰ চোৱা খেদিলি নে নেখেদিলি?
খেদিলো সেইদিনাই। খেদি পেলাই কাপোৰ নুশুকালে সেই ভিতৰতে মেলি থৈ আহিছোঁ। বৰষুণ দি আছিল নে সেইদিনা?
আমাৰ এইফালে আক' সেইদিনা বহুত ৰ'দ দিছে।
এই বৰষুণ আমাৰ ফালে, বৰষুণ মানে অকমান ৰ'দ দিলে, তাৰপৰা আকৌ বৰষুণ।
অ', আমাৰ ইয়াত ধেৰ বৰষুণ, মানে ৰ, পুৰা ৰ'দ দিছে আৰু সেইদিনা।
অ'। এতিয়া ৰ'দ দিছে নে বৰষুণ?
এই এতিয়া বৰষুণ দি আছে।
অ', টিং পাত খুৱাব নোৱাৰো।
টিংপাত এ, নোখুৱালে, এতিয়া বৰষুণ দি আছে নহয় খুটা চুটা কাটি পেলাই থৈ দিলে বাহ কাটি।
অহ।
ইমান বৰষুণত কেনেকে খুলিব আকৌ, যদি বনাব নোৱাৰাৰে পাছত গৰু ক'ত থব।
গৰু ক'ত দিছে এতিয়া?
গৰু ঘৰ, এই পথাৰত আছে আকৌ। আগৰ গোহালিটো আগৰ, আগৰ গোহালিতো আছে নহয়।
নহয়, আগতে পেহাই গৰু এৰাল দিবলৈ বেলেগলে নিয়ে যেন।
নাই নাই এতিয়া নিনিয়ে।
সেইফালে ঢেৰ পানী হ'ল নহয়, নিনিয়ে এতিয়া।
এনেই আজিকালি গৰু ওচৰত থাকেগেনে নাথাকেগে।
নেথাকেগে ইমান, অহা যোৱা কৰি থাকে।
অ'।
চুমে ফোন কৰিছে নে নাই?
এ, ৰাতিপুৱা এবাৰ কৰিছিল, মই ৰিচিভ কৰিবলৈ নহ'লে তেতিয়া। কৰিলো আকৌ ৰিচিপ্ নকৰিলে হাল বাই আছে চাগে।
অঁ। সেইফালে চাগে মানুহৰ খেতি উঠিবই হ'ল।
উম, হ'ল। হ'ল মানে জানো, আমাৰ এফালেও বৰ, বহুত ৰুইছে মানুহবোৰে। আমাৰ সেইফালে ঠাকুৰ দলনি ফালে। ইবাৰ পানী নহ'লে যে। এইবাৰ বৰষুণ এইবাৰো।
এইবাৰ বাৰিষাতে ৰুইছে, এইবাৰ বৰষুণ দি থকা বিলাকে ৰুইছে আৰু অ', একেৰাহে দিছে।
আহ?
একেৰাহে বৰষুণ দিছে বোলো এইবাৰ।
আহ। পেহা ক'ত গ'ল?
পেহা নদীলৈ গৈছে।
ক'ৰ নদীলে?
এ, আমাৰ নদীলে।
তাহঁতৰ নদীনো ক'ত আছে?
কেলে, এই, ভগা দলংখন।
চাবলৈ গৈছে।
চাবলে নহয়, মাছলে বুলি গৈছে, চাবলৈও বুলি গৈছে, জানো, মাছ পায় নে নাপায়।
মাছ, মাছ ধৰিবনে, কিনি আনিবলে গৈছে?
জানো কিনিয়ে আনে নে, ধৰিয়ে আনে। হ'ব কিবা এটা মুঠতে পাৰিব মানুহে ধৰি আছে নহয়
অঁ
উজান উঠিছে
অ জাল চাল লৈ গৈছে না মাছ ধৰিবলে
জানো আমাৰ ঘৰৰ পৰা একো নাই নিয়া এই ওচৰ এই বতাহত গৈছে বৰতাহতে নিচা যদি নাজানো
অ চাইকেললৈ বছে
গাইত গৈছে
ধণ
ঘৰৰ পৰা ঘৰৰ পৰা সোধা মানুহটোহে ওলাই গৈছে
দুূৰ্ নীতি
দূৰ বেছিও দূৰ নহয় দুই কিলোমিটাৰ মান হবহে
ঢকুৱাখানাৰ পৰা ফোন কৰিছিল নে
ঢকুৱাখানাৰ পৰা কালিহে মই কৰিছিলো
ত অহা কথা আছিল না এতিয়া যাব নোৱাৰে তহঁতৰলে
অ কেনেকে বাইিব এ দলং ভাল নোহোৱালৈকে
এই গাড়ত যাব পাৰিব
গাড়ীত ইমান দাৰ পইচা খৰচ কৰি কোন মানুহৰ মিতি হলে আহিব
উম তই আহিব নোৱাৰা হলি অ এখন কেতিয়া বনাব বা এখন দালং কেতিয়া বনাব পৰা আহিব নোৱাৰা হলে
হেই বনাব কালিপা দেখোন কামত লাগি আছে
আকৌ পানী বেছি এতিয়া বনাব নোৱাৰোৱা বুলিহে মানে সুজোকে কোৱা শুনি
পানী বেছি বাঢ়িছে আকৌ কমানে আৰু এই আমাৰ পাহাৰ খ ওচৰতে নহয় জানো পাহাৰ পাহাৰ খনৰ পৰা পানী আহি আছে আকৌ পাহাৰত একেৰাহে বৰষুণ দি থকা নাই জানো এ নিজৰাবোৰ পৰা গোটেই পানী খিনি নদীত পৰিছেহি যে
আহ
পানী বাঢ়ি গৈছে
অ ছোৱালী লোৱাাহাত গ'ল নে কি স্কুল
ল'ৰা ৰাতিপুৱাই গ'ল বাৰু ছোৱালী পাছবেলা পৰীক্ষা আছে এতিয়া গৈছেহে
কি আছে
আজি জানো কি আছে মই নসুৰিলো
অ
কাইলৈ মানে এদাই হ'ব চাগে আজিয়ে এদায় হয় নে কাইলে এদাই হয়
কেতিয় পৰাা আৰম্ভ হৈছিল
তেইশ তাৰিখ হ' বা
আজি এৰাই হব চ কি ঊনত্ৰিশ তাৰিখ নহয়
আহ
উম টাটা
তাপা ক বাকী খা খবৰ ভাল
আছো আৰু তহঁতৰ ভাল
অ ভাল ভাল
তহঁতৰ ভাল অ কিমান ভাল কিমান ভাল।
বহুত ভাল বহুত।
কা লগত কা লগত।
চব চবৰে লগতে ভাল।
অ।
কা লগত নু বেয়া।
নবহাত ইগ নবহাত ঘৰত আছে নে তহঁতৰ ঘৰ।
নবও এইয়া গৈছে।
অ।
কাম কৰি আছে ঘৰত।
তাত লগাইছা নে নবও হেতে।
নবৌ তাত হেৰি লগাই থোৱা আছে মেখেলা লগাই থোৱা আছে। আও দুখন দুখনে ডেৰখন আছে নেকি।
কি মেখেলা।
এ চকলেট ৰঙ পকোৱা।
ম মাছত তেল মাছত তেল এগালকৈ লাগিব দিব। কেয়াসিখন অলপ বতি দিব ভাজি
কেলেই ইমান তেল লোৱা হ হ কে দিছো।
হৈ পৰিলা তোৰ লগৰ ক ৰ দাদাই হে ইহতে কি বুলি। ত চৈধ্য দিনা ৰিচাৰ্জ এটা কৰি দিব কিব লাভ আছে তো।
মোক পইচা নাই নহয়। মোক মোৰ নিজৰ ৰিছাজ। আমাৰ ঘৰৰ ওচৰ যে
অ।
হ'ব দে ভাত বনাং।
হ'ব দে পিছত ফোন কৰিম।